হেল্ল'!
অ কোৱা
অ কি কৰি আছ'?
এনে আছো তুমি?
অ চাহ-তাহ খালা? ভাত-পানী চাহ-তাহ খালো আৰু বাকী কি কৰিম বুলি ভাবিছা?
এয়া আছো আৰু এনেই আৰু মানে কি কি ভাবিবি আৰু এতিয়া আকৌ গৰমডাল দেখিছই নহয় আজিকালি
আজিকালি ৱেডাৰ
অ' ৱেডাৰ অ কালি বৰষুণ দিয়ে দিলে আকৌ আজি ৰ'দ ইমান কাৰা
তাকে কোনদিনাখন আকৌ ধুমূহা বতাহ আহে ঠিক নাই ৰবা এতিয়া ভাত পানী নাই খোৱা তুমি খালানে? কি কৈছা?
নাই তুমি?
ভাল ভাল তোমালোকোৰ ভাল? তোমালোকৰ
ভালেনে?
অ' ভাল তোমালোকৰ ভাল?
অ' তুমি যে কিবা এই হেৰি এইটো কিবা ফুডষ্টৰ খোলাৰ কথা কি কৰিবা?
অ তাকে ভাবিছো ৰ। কাৰণ এতিয়া ফিউচাৰটো কথা ভাবিব লাগিব ন কেৰিয়াৰটোৰ কথা ভাবিব লাগিব এতিয়া। সেইকাৰণে ভাবিছো ফুডষ্টল এটাকে খোলো নেকি বুজিছ। ফুডৰ ফুড ষ্টাৰ্টাৰ এটা দিও আমি নহলে কাম এটা কৰোঁ ব'ল দুইটাই আমি পাৰ্টনাৰচিপত কৰোঁ কৰিবি নিকি তই?
অ' পাৰি কিন্তু দেই ভা মানে ভাল হেৰী
অ অ বুজিছো আমি মানে কাম এটা কৰো অ অ কৈছো আমি মানে কাম এটা কৰো আমি এতিয়া দিনতো এতিয়া এতিয়া টো গৰম দিন চলি আছে ন দিনত আমি কাম এটা কৰো। আইচ ক্ৰীম আৰু তোৰ এইটো।। কল্ড ড্ৰিংকছ বেছোঁ। কল্ড্ৰিংচৰ আমি ষ্টল এটা দিওঁ।
পাৰি পাৰি এনেকে ৰাস্তাতে হেৰিত।।
ৰাতি ধৰ আমি পি জিৰ ওচৰত থম পোৱালি বিলাক থাকিব ন পি জিৰ পোৱালি বিলাক। তে তাত আমি কাম এটা কৰিম আমি ৰা।। দি ফাষ্টফুডৰ দি দিম।
পাৰি অ পাৰি পাৰি এতিয়াতো গৰম ন আৰু এতিয়া আইচ ক্ৰীম চাইচক্ৰীম ঠাণ্ডা ঠাণ্ডাত বেছি ৰি।। থাকিব।
অ,
সেইটো পাৰি কিন্তু দেই ঠিক কৈছা এনেকে, তোমাৰ কলেজ হেৰি চেৰি নোখোলালৈকে তেনেকে এটা পাৰ্টটাইম জব নিচিনাই হৈ যাব।
অ অই ৰবা দেই নেতটো শ্লু আছে।
নেতটো ঠিক হ'ল নাই?